চা
অ', এই আছো ৰ'বা, এই গা ধুই আহিলো।
ব্যস্ত আছিলা নেকি?
নাই এতিয়া বৰ্তমান ব্যস্ত নাই।
মই এনেই বহি আছো মোবাইল চাই আছিলো।
অ', বাকী
চাকে বুলি মই এইয়াক কিবা অ' ভালেই ৰবা, তোমাৰ?
মোৰো ভালে মানে।
অ' এই কালি এখন বিহু অনুষ্ঠান গলো নহয়।
অ',
তাত মানে, ঢোল, পেঁপা, গগনা বিহু নিত্য সকলো দেখি মনটো একেবাৰে মানে ভাল লাগি গল আৰু।
অ',
ভাবিলো অসমীয়া সংস্কৃতি কিন্তু আচলতে কিমান সমৃদ্ধ।
হয়-হয় একেবাৰে ঠিক কৈছা মানে তোমাৰ অসমীয়া সংস্কৃতি আমাৰ পৰিচৰ মূল আধাৰ বুলি ক'ব পাৰি, তোমাৰ? অ' ইয়াত ইতিহাস তোমাৰ তাতে পৰম্পৰা শিল্প সাহিত্যয় আৰু লোক জীৱনৰ সুন্দৰ সমভময় দেখা যায় বুলি মই কওঁ।
হয় ময়ো বহু সময়ত বিহু মেখেলা চাদৰ নামঘৰৰ কথা শুনো, এইবোৰেই আমাৰ অসমীয়া সংস্কৃতিৰ মূল অংশ কিন্তু দেই।
নিশ্চয়-নিশ্চয় তোমাৰ বিহু মুগা ৰেচম তাৰপিছত-তাৰপিছত তোমাৰ নামঘৰ সত্ৰ লোকগীত, লোকনৃত্য এই সকলোবোৰ আহ কবলৈ গলে আমাৰ অসমীয়া সংস্কৃতিৰ অমূল্য সম্পদ।
উম, এই বাৰু বিহুক যে ইমান গুৰুত্ব দিয়া হয় কিয় বাৰু?
বিহুক গুৰুত্ব দিয়া হয় কাৰণ তোমাৰ বিহু কেৱল উৎসৱ নহয় এই তোমাৰ অসমৰ কৃষিভিত্তিক জীৱন ধাৰাৰ প্ৰতিফলন বুলি কব লাগিব। তোমাৰ ৰঙালী কা তি আৰু ভোগালী তিনিটা বিহুৱে তোমাৰ মানুহৰ জীৱনৰ বিভিন্ন দিশ প্ৰতিফলিত কৰে
ময়ো লক্ষ্য কৰিছো যে বিহুৰ সময়ত সকলোৱে একেলগে আনন্দ কৰে দেই
সেয়াই সেয়াই বিহুৰ বিষেক ই তোমাৰ মানুহৰ মানুহৰ মাজত সাম্ৰীতি ঐক্য় আৰু ভাতৃবূট গঢ়ি তোলে বুলি গঢ়ি তোলে
উম আৰু এনে অসমীয়া পোছাকৰ ভিতৰত মেখেলা চাদৰ স্থান বহুত উচ্চ স্তৰত
বহুত গুৰুত্বপূৰ্ণ তোমাৰ হয় তোমাৰ মেখেলা চাদ ৰ অসমীয়া নাৰীৰ পৰম্পৰাগত সাজ আৰু ই তোমাৰ আমাৰ সাংস্কৃতিক পৰিচয়ৰ প্ৰতি
হম নামঘৰ আৰু সত্ৰৰ বিষয়ে অলপ তুমি কিবা কব পাৰিবা নেকি
আহ নামঘৰ আৰু সত্ৰ হৈছে অসমীয়া সমাজৰ আধ্যয়াত্মিক আৰু সাংস্কৃতিক কেন্দ্ৰ তোমাৰ যেনে মহাপুৰুষ শ্ৰীমন্ত শংকৰ শংকৰদেৱে এই ব্যৱস্থাৰ প্ৰচলন কৰিছিলে
অঁ শুনিছো অসমীয়া লোক সংগীত টো বহুত জনপ্ৰিয়
হয় হয় তোমাৰ বিহুগীত টোকী গীত জিকিৰ জাৰি দেহ বিচাৰৰ গীত আদি অসমীয়া লোকসংগীতৰ অমূল্য ধন
উম আৰু এইটো অসমীয়া সংস্কৃতিৰ লগত সাহিত্যৰ সম্পৰ্ক কিমানেনে
অতি গভীৰ তোমাৰ অসমীয়া সাহিত্যৰই সমাজ ইতিহাস আৰু সাংস্কৃতিক যোগে যোগে সংৰক্ষন কৰি আহিছে
আমাৰ খাদ্য সকো সংস্কৃতিৰ এটা অংশ নহয়নে বাৰু
নিশ্চয় তোমাৰ চাউল মাছ খাৰ টেঙা তাৰ পিছতে তোমাৰ পিঠা পনা লাৰু এইবোৰ আদি অসমীয়া খাদ্যই আমাৰ সাংস্কৃতিৰ সক্ৰিয়তা প্ৰকাশ কৰে বুলি মই ভাবো
বৰ্তমান সময়ত নতুন প্ৰজন্মই আহ সংস্কৃতিৰ প্ৰতি কিমান বা আগ্ৰহী
আগ্ৰহ আগ্ৰহ যথেষ্ট আগবাঢ়িছে তেওঁলোকে আহ বহু যুৱ যুৱকে বিহু বিহু নীতি ত শিকে মেখেলা মেখেলা চাদৰ পিন্ধে আৰু নিজৰ সাংস্কৃতিৰ বিষয়ে জানিবলৈ চেষ্টা কৰে
তাকেই কেতিয়াবা মনত ভাব আহে যে নতুন প্ৰজন্মই আমাৰ স সংস্কৃতি বিলাক ধৰি ৰাখিব পাৰিব জানো বিলুপ্ত হৈ নাযায় জানো
নাই আমাৰ নতুন প্ৰজন্মই হয় নিশ্চয় নিশ্চয় অসমৰ বিহু মুগা, ৰেচম, চাহ আৰু লোক সংস্কৃতিক সুনাম দেশ বিদেশত বিস্তৃত
হম অসমীয়া সংস্কৃতি আতকৈ ডাঙৰ শক্তি কি বুলি ভাবা তুমি এনে
মোৰ মতে কবলৈ গলে ইয়াৰ বৈচিত্ৰ আৰু সাম্প্ৰীতি যেনে বিভিন্ন জনগোষ্ঠী আৰু সম্প্ৰদায়ৰ সংস্কৃতি মিলি এটা বৃহত্তৰ অসমীয়া সংস্কৃতিক অধিক সমৃদ্ধ কৰি তুলিছে
উম সঁচাকৈ কিন্তু দেই আমাৰ সংস্কৃতিৰ মূল্য আমি সদায় উপলব্ধি নকৰো
ঠিকে কৈছো ঠিকে কৈছা নিজৰ সংস্কৃতি জানিলে আৰু সন্মান কৰিলে তেতিয়াহে ইয়াক আগন্তুক প্ৰজন্ম আগবঢ়াই নিব পাৰিম
উম আৰু এনে তোমাৰ অঁ বিহুৰ ভিতৰত তোমাৰ কোনটো বিহু বেছি ভাল লাগে
মোৰ বিহুৰ ভিতৰত তোমাৰ ৰঙালী বিহু আটাইতকৈ বেছি প্ৰিয়
অঁ ৰঙালী বিহু কিয় প্ৰিয় বাৰু তোমাৰ
অ ৰঙালী বিহু কিয় মানে ৰঙালী বিহু যিহেতু অ বহাগ মাহত হয় গোটেই গোটেই মাহটো মানে আমি ৰ ৰং কৰিবলৈ পাওঁ তাৰপৰি ৰঙালী বিহুত তোমাৰ মুকল বিহু থাকে মঞ্চ বিহু থাকে তাৰ গোটেই আৰু যিহেতু আগতে এতিয়া বাৰু নাই কিন্তু আগতে আমি নিশ্চয় জুবিন গাৰ্গ জুবিন গাৰ্গৰ আমি গোটেই প্ৰগ্ৰাম চা প্ৰগ্ৰামবোৰ চাওঁ ত' সেইবোৰে মোৰ মনত মানে এটা আনন্দৰ সৃষ্টি কৰে আৰু বিহুৰ গোটেই মাহটোৱে মানে যিহেতু ৰঙালী বিহুত য়ে মানে গোটেই মাতো থাকে ন ত গোটেই সেই মাতোয়ে মানে এটা আনন্দৰ সৃষ্টি কৰে যে বিহু আছে বুলি ত' আৰু তোমাৰ গৰু বিহুৰ দিনা খন তোমাৰ গাঁৱে গৈয়ে দেখিবলৈ পাওঁ আমি তোমাৰ অ গৰু গৰু গৰু ধুবলৈ যাওঁ এইবোৰ মানে এটা আমি সাংস তিক ঐতিয্য পৰম্পৰা যিহেতু এই পৰম্পৰা বৰা মানে ৰক্ষা কৰি পেলাই যিয়ে য যেনেকে মানে পালন কৰে সেয়া দেখিবলৈ মানে মোৰ মোৰ সেয়া মনে ম মোৰ মনত মানে বহুত আনন্দ দিয়ে মানে ত' আৰু কি আৰু আৰু সেইকাৰণে মই ভাবো ৰঙালী বিহুটো মোৰ অতিকৈ প্ৰিয় মানে যিহেতু তাকে আহ আৰু তাৰোপৰি মঞ্চ বিহুবোৰ চাব যাওঁ আহ অসমীয়া গান, অসমীয়া সংস্কৃতিবোৰ তাতে উপভোগ কৰিবলৈ পাওঁ
হম এনেও কাতি বিহুতটো কাতি বিহুতটো বাৰু বেয়া নালাগে কাৰণ ন আজিকালি আৰু কি ক'বা চহ ঘৰতো ইমান অসমীয়া সংস্কৃতিৰ প্ৰভাৱটো দেখা পোৱা নাযায় গাঁৱতো খুব কম হৈছে তথাপিও গাঁৱৰ মানুহ বিলাক আৰু এই সংস্কৃতিটো বজাই ৰাখিব যিমান পাৰে সিমান চেষ্টা কৰি আছে আৰু চাবা তুমি নিজে লক্ষ্য কৰিছা চাগে আমি কাতি বিহুৰ টাইমত পথাৰত গাঁৱত হলে আৰু আকাশ বন্তি জলাই আৰু ইয়াতে চহৰৰ মানুহ মানুহৰ সেনেকুৱা ধৰা খেতি-বাতিও নাই চহৰ আপোনাৰোকত খেতি-বাতি হ'ব চাৰিওফালে অট্টালিকা। বিদ্যালয় এইবিলাক গঢ়ি তুলিছে। ত চহৰৰ মানুহৰ লগত আৰু ইয়াতে এইবিলাক হেই কৰিব লগাও নাই দিয়াচোন। ঠাইয়ো নাই বা সময়ো নাই। কাৰণ চহৰৰ মানুহে বিশেষ ব্যস্ত যিহেতু
হয়, চহৰৰ মানুহে সাধাৰণতে তোমাৰ, তুলসীৰ তলতে তুলসীৰ তলতে তোমাৰ চাকিগছা দি পেলাই কাতি বিহু উদযাপন কৰে আৰু।
আৰু গাঁৱৰ মানুহবিলাকৰ ইমান সৰলতা ভাল লাগে চাবা। তুলসীৰ তলত চাকি জ্বলাই কিনে এইটো আ, এটা প্ৰাৰ্থনা গীত আছে নহয় তুলসীৰ তলত তলে মৃগ পহু চৰে। এইবিলাক কি সৌন্দৰ্যকৈ সিহঁতে শুন নিজৰ মানে পৰম্পৰাটো জীৱিত কৰি যাই আছে। ভৱিষ্যত প্ৰজন্মই যদি এনেকে জীয়াই ৰাখিব আৰু ভাল লাগি যাব।
হয় এইটো আমাৰ দায়িত্ব হ'ব ভৱিষ্যত প্ৰজন্মক, আমাৰ যিখিনি পৰম্পৰা এইখিনি পৰম্পৰা সৈতে পৰিচয় কৰাটো আৰু যাতেন তেওঁলোকে মানে আহ তেওঁ তেওঁলোকে যাতেন এই পৰম্পৰা মানে বজাই ৰাখিব পাৰে ভৱিষ্যত।
হয় বিলুপ্ত হ'ব যাতে নিদিয়ে পিছলৈকে। কাৰ এই বিহুটোৱে আমাৰ অসমীয়াৰ চিন। বিহুতো যদি বিলুপ্ত হৈ যায় অসমীয়া জাতিৰ বা সংস্কৃতিৰ কোনো চিন-চাপেই নাথাকি সমাজত।
তাকে।
নাইকিয়া হৈ যাব।
তাকে তাকে, তোমাৰ বিহু হৈছেও। অ'। অ' তাকে বিহুৰ অফাৰ অসমীয়াৰ যিহেতু জাতীয় উৎসৱ। যে গোটেই পৰ এইখিনি পৰম্পৰা। বজাই ৰখাতো তেওঁলোকৰ দায়িত্ব হ'ব। লগত
আৰু এনেও কঙালী বিহুত চাবা ভঁৰাল বিলাক হয়।
হয়, হয়।
ভঁৰালবিলাক খালী হৈ যায়, ত' সেইটোকাৰণে আৰু কঙালী বিহু বুলি কোৱা হয় দিয়াচোন।।
হয় তাকে।
ৰঙালী বিহুৰ আটাইতকৈ ভাল লগা বস্তুটো এ ভাললগা বস্তুটো হ'ল যে ডাঙৰে, সৰুৱে ডাঙৰক সেৱা কৰে, ডাঙৰে সৰুক মৰম কৰি উপহাৰ দিয়ে বা বিহুৱান। দিয়ে সেইবিলাক আৰু আটাইতকৈ। মন মোহি মোহিত কৰি দিয়ে। আজিকালি বাৰু চহৰত এইবিলাক দেখি। দেখিব পোৱা নায চাই দিয়াচোন।
হয়, তাৰোপৰি তোমাৰ ভোগালী বিহুতটো অতি অতিকৈ ভাল লাগে উৰু উৰুকাৰ দিনাখন ভেলাঘৰ বা মেজিৰ তলতে ভোজ ভাত খাই পেলাই যি আনন্দ উল্লাস আনন্দ উল্লাসৰে পালন কৰা হয়। আৰু পিছদিনাখন মেজিৰ জুইত আমি যিহেতু, সেৱা লওঁ ভগৱানক যে আগন্তুক আমাৰ গোটেই বছৰটো ভাল হওক। বা কিবা হওক ত সেই সেই খিনিয়ে মানে মনত বহুত আনন্দ দিয়ে আৰু।
আজিকালি আৰু ইয়াতে চহৰত উ ভেলাঘৰো নাই বা সেনেকুৱা ফুৰ্তিও নাই গাঁৱতহে এইবিলাক চাবলৈকে ভাল। ভেলা ঘৰ বন্ধে উৰি ৰাতি। জাগি থাকি কিনে পুৱা চাৰি পাঁচটা বজাতে ভেলাঘৰ জ্বলাই দিব। সেৱা কৰিব। অগ্নি দেৱতাক সেৱা কৰে ন। এইবিলাক আৰু চহৰত বিলুপ্তয় হৈ গৈছে।
হয় চহৰৰ ব্যস্ততাৰ মাজত এইবোৰ যেন কবাত বিলুপ্ত হৈ গৈছে।
বিলুপ্তই হৈ গৈছে সেয়ে
হয়
আজিৰ কথোপকথনৰ পিছত অ অসমীয়া সংস্ক সংস্কৃতিৰ প্ৰতি মোৰ গৌৰৱ বাৰো বেছি বাঢ়ি গ'ল দেই।
অ মোৰো মোৰো সদায় তেনেকুৱাই লাগে তোমাৰ নিজৰ সংস্কৃতিৰ প্ৰতি সন্মান থাকিলেহে নিজৰ পৰিচয় হাতত থাকে বুলি মই ভাবো
অসমীয়া বুলি নিজৰ পৰিচয়টো অটুত থাকিব তেতিয়াহে অ সঁচাকৈ কিন্তু দেই অসমীয়া সংস্কৃতি আমাৰ গৌৰৱ আৰু ইয়াক সংৰক্ষণ কৰা আমাৰ সকলোৰে দায়িত্ব দেই
একেবাৰে একেবাৰে তোমাৰ য ততদিন অসমীয়া সংস্কৃতি জীয়াই থাকিব ততদন আমাৰ ঐতিজ্য পৰিচয় আৰু গৌৰৱবো জীয়াই থাকিব বুলি মই ভাবো আৰু
উম ময়ো একমতে দিয়া আৰু এইটো নিজৰ সংস্কৃতি জানিলে আৰু সন্মান কৰিলেহে তেতিয়াহে ইহ ইয়াত আগন্তুক প্ৰজন্মলৈ আগবঢ়াই নিব পাৰি পাৰা যাব ন
হয় তাকে আমাৰ আমাৰো দায়িত্ আছে যে আমি নিজক পৰম্পৰাটো বজাই ৰাখোঁ আৰু আমাৰ আহিবলগীয়া যি ভৱিষ্যত প্ৰজন্ম আছে তেওঁলোকৰ দায়িত্ব আছে তে তেওঁলোকে বজাই ৰাখক পৰম্পৰাটো সমানে
সকলোৱে মিলি জুলি একতা হৈ আগবাঢ়িলেহে এই প্ৰজন্ম বা এই সংস্ক সতিটো জীয়াই থাকিব
একদম এক মহত্মা ৰাইট
হোম
দিয়া তেন্তে অ অ দিয়া ঠিক আছে হ'ব দিয়া
অ
উম